হেল্ল'
হেল্ল'
হয়
তোৰ ঘৰতে আছা?
এ, ঘৰ পালো এ এই অলপ আগত ঘৰ পালো অফিচ নগলো আৰু।
আচ্ছা আচ্ছা। মই তোমাৰ তাৰমানে ফোন কৰিছিলো কথা এটাত এই অক্টোবৰ ছেপটেম্বৰত যে উৰিষ্যা যোৱা কথা আছিল আমাৰ,
উম হম,
ত এইটো কে কেনেকে ট্ৰেইনেৰে যাব লাগিব নে ফ্লাইট ললে বেছি ভাল হ'ব?
নাই আচলতে এ, ট্ৰেইনত এটা ভাল সুবিধা এটা আছে। সুবিধা কেনেকুৱা এতিয়া ফ্লাইট ললে আমি যদি উৰিষ্যা যোৱাৰ কাৰণে জগন্নাথ পুৰী দৰ্শনৰ কাৰণে যদি আমি যাব লগীয়া হয়, তেনেহ'লে আমি আহ মা মানে যদি ট্ৰেইনত যাওঁ তেতিয়া আমাৰ বেছি সুবিধা হয় আৰু মানে ফ্লাইটেৰে গ'লে এৰ'প্লেনেৰে যদি আমি যোৱা যায় তেনেহ'লে আমি যাব লাগিব ভূৱনেশ্বৰ।
ভূৱনেশ্বৰৰ পৰা পুৰী জগন্নাথ মন্দিৰলৈ বহুত দূৰ হৈ যায়। মোটামটি আঢ়ৈশ কিলোমিটাৰৰ এটা ডিচটেন্স আছে চ হেই সেইটো কাৰণে আমি যদি ট্ৰেইনত যাওঁ তেনেহ'লে ডাইৰেক্ট জগন্নাথ পুৰী যোনটো ষ্টেচন আছে পুুৰী ষ্টেচনতে আমি নামিব পাৰো। আৰু তাৰ পৰা গৈ আমি ধুনীয়াকে তাত তে বহুত ধুনীয়া সাগৰৰ পৰা হোটেলো আছে, তাৰ পৰা তাত আমাৰ অসম পাণ্ডাৰ ভৱন আছে সেইবিলাকতো আমি থাকিব পাৰো হোটেল থাকিব পাৰো আৰু জগন্নাথ মন্দিৰত আমি ধুনীয়াকে দৰ্শনো হ'ব পাৰো।
আচ্ছা, এতিয়া এতিয়া টিকটৰ কেনেকুৱা পাৰ পাৰ্চন টিকটৰ খৰচা ট্ৰেইনৰ টিকট কাটিলে কিমান খৰচ হৈ যায়?
ট্ৰেইনৰ টিকটৰ নামত এজন যদি মানুহৰ ধৰা আ, তোমাৰ হেৰিত যোৱা যায় ট্ৰেইনত যোৱা যায় তেনেহ'লে শ্লিপাৰত যদি হয়, মিনিমাম আ, পাঁচশৰ পৰা চা চাৰে পাঁচশ টকাৰ ভিতৰত হৈ যায়। আৰু যদি থ্ৰি টায়াৰ এচি লোৱা যায় তেনেহলে বাৰশৰ পৰা চৈধ্যশৰ ভিতৰত বাৰশৰ পৰা আহ এঘাৰশৰ ভিতৰত হৈ যায়। এ তেনেকে ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব টু টায়াৰ হ'লে আমাৰ উ, বাইশ মান টকা পৰি যায়। তেনেকুৱা হয় এজন। আৰু
এ যেতিয়া পুৰী জগন্নাথ মন্দিৰ পোৱা যায় এ পুৰী ষ্টেশচন পোৱা যায়, পুৰী ষ্টেচনৰ পৰা আ, অটো বহুত মানে অটো তাত থাকেই ষ্টেচনত। সেই অটো পাৰ পাৰ্চন হিচাপত বিশ টকাকৈ এজনৰ লয়।
উম,
আৰু যোনখন হোটেল বা অসম ভৱন অসম ভৱনটো যাব পাৰে মানুহে। অসম ভৱনত গলেও খুব এটা ভাল এটা সুবিধা। তাত সুবিধাটো এনেকুৱা তেনেকুৱা ধৰণৰ সুবিধা হয় তাত গলে পাৰ ডে আ, ফিফটি ফাইভ এতিয়া ছেভেনটি ফাইভ হ'ল চাগে আগতে ফিফটি ফাইভ আছিল পাৰ ডে, কিন্তু তাত এটা বস্তু হয় কি তাত বিচনাখন নাথাকে তাত অপ মানে, গাড্ডিটো থাকে গাড্ডিৰ লগ লব লাগে ভাড়াত ল'বলে গাড্ডিটো লৈ কেনে তাতে ফ্লৰত শুব লাগে আৰু ছেকেণ্ডলি কথাটো হ'ল তাত এ টকা কমতে আৰু জগন্নাথ মন্দিৰৰ একেবাৰে কাষতে হয় যোনটো পূ পশ্চিম দুৱাৰ আছে পশ্চিম দুৱাৰ পশ্চিম দুৱাৰৰ কাষতে এই অসম ভৱনটো হয় আৰু লগতে তাত তাতে তাৰ মানে বনাই খোৱাৰ ধুনীয়া এটা সুবিধা আছে
উম
আহ সুবিধাটো কেনেকুৱা হয় তাতে আহ ভাড়াতে পোৱা যায় তেনেকে চোলা তোলা ভাড়াত পোৱা যায় ত তেনেকে তাত মাত্ৰ নিৰামিষ বনাই খাব লাগে আ তাতে এ নহৰু ব্যৱহাৰ কৰিব নোৱাৰি ত' তেনেকে ধুনীয়াকে নিজে বনাইও খাব পাৰি আৰু যোনদিনা দ জগন্নাথ দৰ্শন হম বুলি ভবা যায় সেইদিনা তাৰ পৰা ৰাতিপুৱা সাতটা বজাত ধুনীয়াকে ওলাই গৈ খোজকাঢ়ি যাব পাৰি খোজকাঢ়ি গৈয়ে জগন্নাথ মন্দিৰতটো পোৱা যায় আৰু
মোৰ বোধেৰে মানে কি আৰু জগন্নাথ মন্দিৰত দুৰ্গা পূজাৰ সময়ত নোযোৱাই ভাল। কাৰণ দুৰ্গা পূজাৰ টাইমত বহুত বেছি ভিৰ হয় আৰু সৰু ল'ৰা ছোৱালীকতো দুৰ্গা পূজাৰ টাইমত আচলতে লৈ যাব নালাগে কাৰণ বহুত বেছি ভিৰ হয়। বহুত কষ্ট পায় মানে সৰু বাচ্ছা থাকিলে সৰু ল'ৰা ছোৱালী থাকিলে বেলেগ চিজনত যোৱাটো ভাল খুবেই ভাল।
উম, উম।
তেনেকে।
আচ্ছা তুমি লাষ্ট লাষ্ট কেতিয়া গৈছিল তুমি?
লাষ্ট মই দুবছৰ আগত গ'লো। দুবছৰ দুবছৰ তেইশ মানত গ'লো নেকি বাইশ মানত গ'লো চাগে।
আচ্ছা।
নে তাত আমাৰ অসমৰে পাণ্ডা আছে।
হম।
অসম পাণ্ডা আছে অসম পাণ্ডাই তাত ধুনীয়াকে দৰ্শন কৰায়।
উম আৰু এতিয়া এতিয়া তাত মানে হেৰি তোমাৰ ভাতত তাৰ মানে থালি চিষ্টেম নহয় থালিত কেনেকুৱা হোটেলৰ দামবিলাক কেনেকুৱা?
হোটেলত তাত অ' বাহিৰত যদি খোৱা যায় খালী নব্বৈ টকা এশ টকা বাহিৰত কৰে ভাল হোটেলত কিছুমান হোটেলত চল্লিশ পঞ্চাশ টকাতটো থঠালি পোৱা যায়। কিন্তু আহ বাহিৰত এনে নব্বৈ টকা এশ এশ টকাত ভেজ থালী পোৱা যায়।
হম।
আৰু বাকী আৰু নন ভেজ বেলেগ। বাহিৰত খালে? ভেজবলাক এশ নব্বৈৰ পৰা দুশ পঞ্চাশৰ ভিতৰত হয় ভাল হোটেলবিলাকত।
উম।
আৰু তাতে সাগৰৰ পাৰত মানে দুটা বীচ আছে। মানে সাগৰৰ পাৰ দুটা আছে এটা গল্ডেন ব্ৰীজ বুলি কয়। যোনটো একেবাৰে পুৰি হোটেল যোনখন আছে সেই হোটেলৰ সন্মুখতে সেই যোনটো সগৰৰটো হয় সেইটো গল্ডেন বচ বুলি কয় তাত মানে গৈও ভাল লাগে গা পা ধুইও ভাল লাগে।
হম।
তাৰোপৰি আহ গ'ল্ডেন বিছৰ কাষতে এখন ডাঙৰ উম, মানে বজাৰ এখন বহে।
উম।
আ গধূলি সময়ত তাতে সকলো বস্তুৱেই পোৱা যায়৷
উম, এতিয়া সেই এতিয়া তাতে সাগৰপাৰত মানে পুৰি মন্দিৰৰ যিখিনি সন্মুখৰ যিখিনি সাগৰ তাতে মাছ চাছ এতিয়াও মাৰি থাকে নে?
মাছ ম মাছতটো তাত আ নাও যোনবিলাক মাছমৰীয়া আছে উৰিষ্যাৰ মাছমৰীয়া আছে মাছমৰীয়াবিলাকে এ তাতে নাওতে বা সিহঁতৰ নিজৰ নাম উৎসও বিলাক থাকে সেইবিলাকতে সাগৰৰ পৰা মাছ এইবিলাক ধৰে ধৰি তাত ধুনীয়াকে দোকান বিলাক আছে গধূলি যোনটো ক'লো মই গ'ল্ডেন বীচ বুলি যোন টো সাগৰৰ পাৰ তাত আহ মানে এইবিলাক হেৰি কৰে ফ্ৰাই কৰি কেনে ধুনীয়াকে বনাই দিয়ে যোনটো মাছ খাব বিচাৰে সেই মাছটোৱে খাব পাৰি খুব ধুনীয়া লাগে তাত
নিজে চইচ কৰি ল'ব পাৰি আৰু
নিজে চইচ কৰি কিনে ধুনীয়াকে খাব পাৰি তাৰোপৰি তাত জগন্নাথৰ মূৰ্তি হওক বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অ মানে মেলা তাত বহে প্ৰত্যেক দিনাই গধূলি বহে
উম এনে মাছ চাছ বিিলাক একুৱকুৱা প্লে তাৰমানে পিছৰ হিচাপত হেৰি কৰা
তাত এশ ডেৰশৰ পৰা ষ্টাৰ্টিং হয় ভাল ভাল মাছ বিলাক ষাঠি টকা সত্তৰ টকাাতটো প্ৰায় পুৰা পাই
উম
তেনেকুৱা আৰু
অ
তুমি কি যাম বুলি ভাবিছা নেকি
নাই সেইটো মই ভাবি আছো ছেপটেম্বৰ মানত আমাৰ এই তাত সেই নাটকৰ যিটো আমাৰ হেৰি হয় প্ৰতি নাটক প্ৰতিযোগী প্ৰতিযোগিতা যিটো হয় ছেপ্্তেম্বৰতে ছেপ পেম্বৰতটোো হয় নাই অক্টোবৰটো হয়
ছেপ্তেম্বৰ আৰু জানুৱাৰী ছেপটেম্বৰ আৰু জানুৱাৰী আজিকালি ছেপটেম্বৰ আৰু জানুৱাৰী গছে এতিয়া দুটা চষ্ট ছে এটা হল পথক আৰু এটা হ'ল পুৰী জগন্নাথ মন্দিৰৰ কাষতে ভৱন আছে তাতেও আজিকালি তাতেও হেৰি কৰিব পাৰি পথকৰ মানে যোনটো প্ৰগ্ৰেম হয়
এতিয়া এতিয়াতো থকটো আগতে যেনেকে ধৰি লোৱা ভাদি কৰি দিছিল থকাাতটো তাৰমানানে তেওঁলোকৰ ফালৰ পৰা পইচা নিদিয়াকে থকা ব্য্ৱস্থাটো কৰি দিছিল আহ
দিব লাগে কিজানো পইচা অলপ দিব লাগে জানো
অলপ কম হ'ব কিি জানে তথাপিম
অলপ কম হয় বাকী বাহিৰতকে অলপ কম হয়
উ এতিয়া তাৰ মানে পী পুৰীতটো মানে পুুৰীত কেটৰ পৰা আৰমভ হ'ল
পুুৰীত আৰম্ভ হব ছেপ্তেম্বৰ আৰু জানুৱাৰীত দুটা চেচন চলে
পুৰীটো আৰু ক কটকটো একেই
কটকত হয়তো জানুৱাৰী জানুৱাৰী কটকত জানুৱাৰী কুৰিীত ছেপ্তেম্বৰ
আচ্ছা আচ্ছা মানে আগতে আগতে আমি আমি আগতে মই ধৰি লও মইতো বহুত আগতে যোৱাতটো সেইটো হিচাপত অ কটকতে হৈছিল দুটা হেৰিয়ে ছেপ্তেম্বৰ আৰু জানুৱাৰীত হৈছে এতিয়া তাৰমানানে এটা তাতে লৈ গৈছে
অ এটা তাৰ মানে মানুহে যিহেতু কটকত গৈ কেনে পুুৰীত যায়েই ত' অ সেই হিচাপত পুৰিতে এটা হেৰি বনাই দিছে আহ ভৱন এটা বনাইছে সিহঁতে ভৱনত তাত ধুনীয়াকে নাটক চ নাটক হওক ডান্স হওক এইখিনি কৰিব পাৰি
অ
আৰু পটকটো বনাইছে তাতে পুৰীতটো মই শুনাম মতে পুৰীতটোত অলপমান ফিজটো বেছি হয় কটকত
উ উম
তনেকে যোনটো জইনিং ফিজ জইনিং ফিজ অলপ বেছি পুৰটো অলপ বেছিলে এনেও আগত ক আমি যেতিয়া নাটক কৰিছিলো তেতিয়া সেইখিনি সময়ত কটকত যোনটো ফ্ৰিজ আছিলে সেইটো এটা বেছি আছিলে তিনি হাজাৰ টকা পাৰ পাৰ্চন আছিলে দুই হোজাৰ টকা পাৰ পাৰ্চন হৈছিলে কিন্তু এতিয়া আৰু বাঢ়িলে তাতকে বাঢ়িলে তিনি চাৰি হাজাৰ টকা পাৰ পাৰ্চন হ এ এজনৰ চাৰি হাজাৰ টকা হ'ল আৰু ছেকেণ্ড উৰিষ্যাত কি পুৰীত যোনটো হয় স পুৰীত যোনটো প্ৰগ্ৰেম হয় সেইটোত আৰু অলপ মান বেছি বাঢ়িব এতিয়া এক হেজাৰ দুই হাজজাৰ টকা বঢ়াই দিয়
এতিয়া কিন্তু এটা কথা আমি যিহেতু ধৰি লওক এইবিলাক কৰি আছিলোঁ মোটামুটি গোটেইখিনি কথা জানেই সেই বস্তুটো কিন্তু আকৌ এবাৰ ষ্টাৰ্ট কৰিব পৰা যায় গলে তাৰ মানে উ এতিয়া ধৰি লওক বছৰত দুবাৰ হে
আৰু অকল এটা কথা অকল পুৰীত বুলি নহয় কটকত বুলি নহয় দেহৰাদুন দেলহি দেহৰাদুন
চবতে হয় এইবিলাক ন অ এতিয়া ধৰি লও আমি এমি এতিয়া যিহেতু ধৰি লও আমি বেলেগ কাম এটা কৰি আছো
উম
সেই কৰি থকা মাজতে আমিতো বছৰত চৰি মাহতো তেতে অ মাহতো আমাক ইমান টো হেৰি ছুটি নিদিব নিদিলে আমি বছৰৰত কমচে কম দুবাৰ বা তিনিবাৰ এটা ট্ৰাই কৰিব পাৰি আৰু
ট্ৰাই কৰিব পাৰি কিন্তু সেইয় আৰু ছুটীটো এসপ্তাহৰ ছুটি ল'ব লাগিব
এসপ্তাহ এসপ্তাহৰ ছুটি ল'বই লাগিব এসপ্তাহৰ ছুটি ললে ধৰি লোৱা যাওঁতে দুদিন গ'ল আহোতে দুদিন গ'ল আৰু দুদিনত প্ৰগ্ৰেম থাকিলে একদিন ৰেষ্ট ল'ব লাগিব
হা তেনেকে কৰিব পাৰি
অ আৰু এনেৰে
অকল ইয়াতে বুলি নহয় আহ এতিয়া ডেহৰাডুন হ'ল দেলহী ডেৰাডুন হওক কৰ্ণাটক হওক তামিলনাডু এইবিলাকত তো বহুত ভাল ভাল প্ৰগ্ৰেম হয় আৰু এতিয়া লাহে লাহে আমাৰ অসমৰ মানুহে ই এছ এত গৈ আছে আমাৰ তাত গৈ আছে এইবিলাক টেলেণ্ট শ্ব' দেখা দেখওৱ কাৰে বহুত ভাল ভাল শ্ব' হয়
উম কিন্তু কথাাতটো হ'ল এতিয়া আমি ধৰি লওক তুম তুমি এটা কাম কৰি আছা মই এটা কাম কৰিছোঁ তাৰে মাজতে, আমাৰ এই যিখিনি ল'ৰা ছোৱালী আমি লৈ যাম বুলি ভাবিম, নাটকৰ কাৰণ সেইখিনি সেইখিনি ধৰি লোৱা তুমিও দু দুটা তিনিটা বিচাৰিলা মই বিচাৰিলো কিন্তু সিহঁতক কমচে কমটো বিশ দিনতো ৰিহাৰ্চেল এটা লাগিব।
লাগিব বিশ দিনটো আৰামছে লাগিব বি দিনৰ ৰিহাৰ্চল গধূলি সময় আমি কৰিব লাগিব।
অ, সেই সেনেকে যদি আমি তাৰানে নাই প্ৰথম অৱস্থাত এই বিশছ দিন হিচাপত নকৰি আমি যদি চছেটাৰডে ইভিনিং আৰু চৰি হয় শনিবাৰে গধূলি আৰু শনিবাৰে গধূলি ৰবি ৰবিবাৰে দিনত। ৰবিবাৰে আমি আগবেলা ৰাখি দিলো এঘাৰটা বজাৰ পৰা দুটা দুটা বা এটা সেনেকুৱা সময় ৰাখি দিলো, আৰু শনিবাৰে শনিবাৰে আমি ৰাখি দিলো ধৰি লোৱা ছয়টাৰ পৰা সাত ছয়টাৰ পৰা আঠটাই ৰাখি দিলোঁ। দুঘন্টা সেনেকেই আমি তাৰমানে কি এই এইদটো তাৰ মানে কি হ'ল সেইখিনি আমি ল'ৰা ছোৱালী খিনিক চাৰিজন পাঁচজন দহজন যি হয় আৰু,
উম, হুম,